হেল্ল' উ হেল্ল'। অ' শুনিছা?
উম, উম।
অ'।
কি কৰি আছা?
আছো এনেই তুমি?
আছিলো এনে পা পৰীক্ষা আছিল। উম, ঠিকেই আৰু লেখাটোতো লেখি থৈ আহিছো কিন্তু কিবা হয় এমেচেন টো।
অ', অ'।
তোমাৰ?
মোৰো ঠিক-ঠাকে গৈছে আৰু কিবা হয় এতিয়া।
অ।
উম, কালি আছে নে নাই।
উম, আছে কালি পৰহি খতম।
অ, কালি কি আছে?
কালি মেণ্টেল আছে।
বতৰ কেনেকুৱা সিফালে।
উম, এফালেতো ৰ'দ দি আছে এই দুদিন।
উম-উম।
বাকী কিবা কৰে আৰু।
তাকে বৰষুণ দিলে বৰ দিগদাৰ। পানী চানী ভৰ্তি হৈ যায় গোটেই।
উম, তাকে।
জাগা- ছাগা লেতেৰা। ভাত খালা?
অ, খালো তুমি পিছে?
উম, খাইছো।
অ, আজি কি দিলে?
আজি কিবা দালি তাৰপাছতে কিবা ভাতকেৰেলা ভাজি আলু।
উম- উম।
তোমালোকৰ?
অ, আমাৰো এই কিবা নেচেৰা, আলু, ভাজি-দালি।
উম-উম। উম, হয়।
বাকী হেৰি অ, উম, শনিবাৰে দিয়াৰ কথা আছে কিন্তু ভালকে গম নাপাও কি কৰে?
উম, কিমান দিন দিয়ে এনেই দিলে মানে?
উম, দহ দিন মান দিব আৰু।
অ ', অ',
তোমালোকৰ কিমান দিন দিয়ে?
আমাৰো এনেকে দহ পোন্ধৰ দিন মান।
উম,
তাৰ পিছত আকৌ ডিউটিও হব নেকি?
অ ', অ', তাকে আমাৰো অহ, ডিউটি হ'ব। চামাৰ ভাকেচনৰ পাছত এইবাৰতো প্ৰেক্টিকেল এক্সাম নহয় কিজানি ন?
অ, নহব বুলি কৈছে কিবা কৰে।
উম,
উম,
তাকে আমাকো ভালকে পোৱা নাই পৰীক্ষাৰ পাছত কেতিয়া বন্ধ দিব নে কিবা।
অ ', অ', তাকে। এহ,
বাকী পঢ়ি আছা ভালকে।
পঢ়া মানে কি আৰু এক্সাম টাইমৰ খিনিতে যি পঢ়ো আৰু সেইয়ে। বাকী এা পঢ়া নহয়েই। তোমাৰ? হেল্ল', -হেল্ল ', হেল্ল', হেল্ল', হেল্ল',